হেল্ল'।
অ কোৱা।
পিছে কি কৰি আছা?
এয়া এনেই বহি আছো তুমি।
আছো এনেই ঘৰৰ ওচৰ পদূলিটো খোজকাঢ়িব আহিছিলো এপাক।
আচছা আচছা বাকী ঘৰত সবৰে ভাল। অ ভালে ভালে।
তোমাৰ খবৰ কেনেকুৱা
ভাল ভাল মোৰ খবৰ ভালে।
এতিয়া পিছে কিবা পঢ়ি আছা নে তুমি?
অ মই বিএ, বি এ কৰি আছো।
অহ পিছে ক'ত লৈছা এডমিছন।
মই তোমাৰ এই টাউনৰ চাইডৰে কলেজখন যে
আহ
তাতে লৈছো।
অ পিছে মেজৰ কি হৈ লৈছা।
মেজৰ মোৰ শিক্ষা।
অহ অহ পিছে ক্লাছত গৈ আছা নাই?
গৈ আছো গৈ আছো।
অ পিছে লগ নোপোৱা বহুত দিনেই হৈ গ'ল ন।
এ বহুত দিন হ'ল মই তাকেই। মই তাকেই ভাবি আছো তোমালোকৰ গাঁওৰ ফালে এপাক যাম বুলি।
আহিবা তুমি।
অ তাকে মোৰ গাঁৱৰ পৰিৱেশ। গাঁৱৰ পৰিৱেশ মানে মোৰ বহুত ভাল লাগে।
হ'ব হ'ব পিছে তুমি যে অসমীয়া যে ছবি এখন আহিছে এখন চালানে নাই? চ
নাই নাই মই তেনেকে চাবলৈ যোৱাই নাই। তুমি চালা। অ হ'ব বাৰু তোমালোকৰ যেতিয়া তালৈ যাম তেতিয়া যাম দিয়া। এনে তোমালোকৰ গাওঁৰ পৰিৱেশৰ ওপৰত। অ।
কোৱা।
তোমালোকৰ এনে গাঁৱৰ পৰিৱেশৰ ওপৰত কোৱাচোন।
আমাৰ গাওঁ পৰিৱেশটো খুব ভালেই। তোমাৰ?
সেই তে
প্ৰাকি প্ৰকৃতিৰ সৌন্দৰ্যৰে বহুত ভৰা আৰু মানে। তুমি ইয়াত। চবেই পাবা আৰু তুমি এইফালে ক'ত। টাউনীয়ে ফালেহে থাকা চাগে
অ মোৰ সেয়া আৰু টাউনতে কি কবা আৰু।
এদিন তুমি ইয়াত আহিবাচোন। সি ভাল যাবা ফুল চুলৰ পৰা আমলখি গছ, আমৰ গছ। শিলিখা গছ, তেতেলী গছ চব পাবা এইফালে।
অ তাকি মোৰ মানে সেইবোৰ বহুত ভাল লাগে।
উম পিছে তুমি কি খাই ভাল পোৱা এনেই।
মই এনেই মোৰ গাঁৱলীয়া বস্তু চব খাই ভাল লাগে।
অ।
সেইকাৰণে মানে এইবিলাক চহৰৰ বস্তুৰলে প্ৰতি ইমান তা মোৰ হেৰি নাই। গাঁৱলীয়া বস্তু বোৰ খাই ভাল লাগে।
পিছে তুমি ইয়াৰ পৰা যোৱা কিমান বছৰ হ'ল। হেল্ল'। হেল্ল'।
অ শুনা নাই নেকি?
অ অ শুনি আছো কোৱা।
অঁ মোৰ যোৱা তোমাৰ তিনি চাৰি বছৰ মানেই হ'ল।
অ পিছে ঘৰলে ফোন চোন কৰিছানে নাই?
কৰি আছো কৰি আছো।
অহ পিছে তোমালোকৰ ঘৰত কোন কোন আছে।
মোৰ ঘৰত মা, মই, দেউতা, বা।
অহ, পিছে বা পঢ়ি আছেনে বিয়া হ' ল?
নাই -নাই বাক বিয়া দিলে।
অহ, এতিয়া তুমি আছা মানে ন'?
অহ - অহ আৰু কোনো নাই আৰু।
অহ - অহ পিছে তুমি বি এ যে পঢ়ি আছা তাৰ
মেজৰলৈ তুমি ভৱিষ্যতে কি কৰিম বুলি ভাবিছা?
মই মানে ভৱিষ্যতলে শিক শিক্ষয়িত্ৰী কাৰণে চাগে পঢ়িম।
হয়।
তেনেকেই ধৰা আৰু।
পিছে তোমাৰ চিন্তা- ধৰা ঠিকেই আছে বাৰু।
অহ - অহ বাকী তুমি বিয়া বাৰু পাতিলা নে নাই?
বিয়া -বাৰু পাতা নাই এতিয়া তোমাৰ। ব্যবসায়কে কৰি আছো বাৰু।
অ', - অ',
উম তুমি পিছে কেতিয়া আহিবা ইয়ালে?
মই এই দুই -তিনি দিনৰ ভিতৰতে যাম আমাৰ এতিয়া কলেজো বন্ধ।
আহ এ'তাত লম বুলি হ'ব কোৱা?
অহ, মোক তুমি গোটেই গাওখন ফুৰাবানে নাই?
অহ, তুমি আহিবা।
হ'ব বাৰু যাম। তোমাৰ এনে বাইক- চাইক আছে নে নাই, নে খোজকাঢ়ি যাব লাগিব?
চাইকেলতে উঠিবা দিয়া।
হ'ব বাৰু মই, তুমি যি খোৱা তাকে খাম আৰু।
উম, থে তোমাৰ এনে কি খাব মন আছে তুমি কোৱাচোন বাৰু?
উহো, নাই -নাই তুমি যি খোৱা তাকে খাম আৰু।
এতিয়া আলহী হৈ তুমিহে আহিবা এতিয়া আলহী এ' হ'ব তুমি কোৱাচোন বাৰু?
সেইটোৱে আৰু আলহীক তুমি যি খোৱা আৰু মোৰ একো তেনেকুৱা- এনেকুৱা হেৰি নাই। মই গাঁৱলীয়া চব বস্তুৱে ভাল পাওঁ।
উম, তেনে ক -কচুই দি মাছ বনালে ভাল হ'ব। ন'?
অহ - অহ বনাবা -বনাবা অ',।
নাই অহ মায়ে বনাব।
হ'ব- হ'ব তুমি বনাব বনাবা আৰু তুমিয়ে বনাবা আকৌ।
অমিতা দি দালি।
অহ, হ'ব -হ'ব তুমি বনালে খাম আৰু।
তুমি আ -আচাৰ খাই ভাল পোৱা নে নাই?
অহ, পাওঁ -পাওঁ।
পিছে তুমি কি আচা খাই ভাল পোৱা?
মোৰ বেছিকে আমৰ আচাৰ খাই ভাল লাগে বাৰু। আম, বগৰী তোমালোকে কি ঘৰতে বনোৱা নেকি? খাই বোলে অ কেনেকে বনোৱা চাহ বিলাক?
আচাৰ বিলাক তোমাৰ আনি মেলি আমাৰ মাহতে বনাই মানে। তাৰপিছত তোমাৰ অৰ্ডাৰ থাকে মানে আহা মাহ নাই মই য বিলাক বস্তু লাগে আনি দিওঁ আৰু য'ত, য'ত অৰ্ডাৰ থাকে সেইবিলাক দিয়া দায়িত্বটো মোৰ আও মানে।
আহ
উম
ভাল ভাল ভাল কৰিছা তেনেকে ব্যৱসায় এটাও চলি আছে।
উম, পিছে তোমাৰ কিবা দৰকাৰ হ'লে মোক কবা।
অঁ, অঁ নিশ্চয় কম।
আৰু আমাৰ বাকি বন্ধু- বান্ধৱী খিনি ক'ত পঢ়ি আছে বাৰু গম পোৱা নেকি ক'ত থাকে এতিয়া?
নাই তেনেকে বাৰু মোৰ কাৰো লগত একো কন্টেক্ট নাই? কিন্তু, সকলোবোৰ নিজৰ নিজৰ কামতেই ব্যস্ত।
তুমি পিছে আহিলে কেইদিনমানৰ কাৰণেটো আহিবা ন'?
অ অ মই প্ৰায় এসপ্তাহ মানৰ কাৰণে যাম।
তেনে, আমিটো বন্ধু -বান্ধৱী খিনিয়েটো খানা নোখোৱাটো বহুত দিন হৈ গ'ল।
অঁ, অঁ এনেকে বনভোজ এটা খোৱাৰ ইচ্ছা মোৰো আছে।
অঁ, ভোজ এটা খোৱা হ'য় ভাল আছিলে ন'?
উম উম
পিছে তুমি আহিবা বন্ধু বান্ধৱী খিনিকো মই কম। পিছে মই তোমাক গ্ৰুপত তেনে এ এড কৰি দিব পাৰিম ন'?
অঁ অঁ কৰি দিবা, কৰি দিবা।
অঁ, পিছে মাংস খাবা নে, কি মাং, কি কি মাংস খাবা?
মাংস নাই
হেল্ল'! হেল্লো'
হেল্ল'!
হেল্ল'!
পিছে কি মাংস খাবা?
মাংস তুমি যি আনা আৰু তেওঁ মোৰ এনে গাহৰিটো প্ৰিয়।
অ হ'ব তেনে
উম, আঁ নিবাহি তেনে।
হম।
হাঁ, হাঁ
এবিধ খাবা নে দুবিধ খাবা?
আনিবা আৰু সকলোৱে যি ভাল পায় তাকে আনিবা।
পিছে তুমি তাৰপৰা আহিবা মোৰে কি আনিবা?
তোমাক কি লাগিব কোৱা?
তুমি এতিয়া কি বা আনা মোলে?
চ। কোৱা আকৌ কি লাগিব? চহৰৰ পৰা কিনিম।
অ এতিয়া তুমি যি অনা আনিবা আৰু।
হ'ব, হ'ব মই কি তোমাক তাত গৈ দেখাম কি আনিম।
অঁ, তোমাৰলে মই ইয়াত কিবা আনি থৈ দিম হ'ব?
অ অ হব মই তোমাৰলে সে এয়া চাৰ্ট আৰু পেন্ট লৈ যাম দিয়া।
আঁ - পিছেবাৰত তোমালে আনি দিম। কৰি দিছো বাৰু
আচ্ছা, আচ্ছা হ'য় নেকি? হেল্লো'।
পিছে তুমি দেখিবা।
অঁ, কি আনিছা মোৰলে?
সেইটো মানে কব নোৱাৰিম পিছে বেয়া পাবা নেকি নোকোৱাৰ কাৰণে।
নাই হব বাৰু দিয়া একে গৈ চামগে।
উম, পিছে ভাত খালা নাই?
অঁ খালো খালো তুমি খালা?
অঁ পিছে এতিয়াই
কি ক'লা?
দিনকাল বোলো কেনেকুৱা চলিছে তোমাৰ?
দিনবোৰ ভালেই চলিছে, ইয়াতে চহৰত বহুত গৰম।
আহ পিছে পিজিতহে থকা চাগে ন?
নাই নাই মই ৰুম লৈ আছো।
পিছে তোমাৰ লগত কোন কোন থাকে?
মই থাকো আৰু মোৰ লগৰ এজনী থাকে।
অহ পিছে তাই কৰ হয়।
তাই তোমাৰ এই টাউনৰে।
অঁ -
তেনেকেই চলি আছে আৰু। অঁ, অঁ দুইজনী থাক্‌। তাইকো লৈ যাম দিয়া।
হে
তাইকো লৈ যাম দিয়া মোৰ লগত।
অ তোমাৰ আকৌ অকলে আহিবলৈ বেয়াও লাগিব নহয় ন?
অ ইমান দূৰৰ পৰা
হ'ব বাৰু
অঁ, তুমি কি সুধিছিলা?
তুমি কিবা কোৱা?
নহয় তুমি কিবা এটা সুধিছিলা যেন পালো।
সোধা নাই।
আচ্ছা, আচ্ছা।
বাকী মাহঁতৰ ভাল?
ভালে, ভালে।
আহ খুৰীক কবা মই অহা সপ্তাহত গৈ আছো বুলি।
এই বহুত গৰম ইয়াতে।
তুমি এই যে কি বুলি কয় এনেকে মানে টেঙা চেঙা কি খাই ভাল পোৱা?
টেঙা মোৰ চব খাই ভাল লাগে।
বেছি পিয়
সেইবোৰে আৰু বাৰু হ'ব ন মোৰ মানে এতিয়া টিউচন আছে মই টিউচনৰ পৰা আহি লওঁগে হেল্ল' শুনিছানে? অ